কৰি আছা
এনেই আছো ৰ তই কি কৰি আছা
ময়ো এনে আছো ৰবা কিবা কামত ব্যস্ত আছিলে নি
নাই নাই নাই ক
অ মই ভাবিছিলো আজি আমি এটা বিষয়ৰ ওপৰত আলোচনা কৰোঁ
বিষয়টো বা কি
আহ মই ভাবিছিলো যে আমাৰ বিহুটো আমাৰ বাপতীয়া হ'ল ত' আমি তাৰ বিষয়ে অলপমান কথা পাতো।
ভাল বিষয় লৈ আহিছা।
অ' যিহেতু বিহুটো আমাৰ ঐতিয্যৰ পৰা আমি পালন কৰি আহিছোঁ। ত ত আৰু তুমিতো জানাই যে বিহু আমাৰ প্ৰধানকৈ তিনিটা। আহ বহাগ বিহু আহ কঙালী বিহু আৰু আহ ভো ভোগালী বিহু। ত' এই তিনিটা বিহু আহ তুমিতো জানাই যে কেনেকৈ পালন কৰে।
অ', মই জানোঁ অহ পিছে পিছে হেৰি তোমাৰ অ', মন পচন্দৰ বিহু কোন কোনটো বেছিকে ক'ত ভাল লাগে। তোমাৰ।
অ'। যিহেতু মই বেছিকৈ ভোগালী বিহুটোৱে ভাল পাওঁ যিহেতু তাতে আমাৰ নানান ধৰণৰ পিঠা বা অন্য কিছুমান বস্তু বনায় আৰু। যিহেতু সকলোৱে একেলগ হয়, ভাত খাই। বা অন্য কিবা কৰে ত সেইবাবে মই মইতো। অ' ভোগালী বিহুতে অতি ভাল পাওঁ। তুমি বা কোনটো ভাল পোৱা।
মোৰো ভোগালী বিহু ভাল ভালে লাগে ভোগালী বিহুত ভেলা ঘৰত থাকি সকলো। সকলোৰে লগত একেলগে হেৰি খাই পেলাই ভোগালী বিহু মানে কি ভোগালী। ভোগালী বিহু মানে তো ভোগৰ। আহ ইফালে মোৰ ৰঙালী বিহু বহুত ভাল লাগে। তুমি পিছে ৰঙালী বিহুত আহ গাঁৱলৈ যোৱানে নাই।
হয়। মই বাৰু যাওঁ কেতিয়াবা যিহেতু গাওঁ অঞ্চলত আমাৰ বহুত ইমানে ধুনিয়াকে পালন কৰা হয় দিয়াচোন। যিহেতু তাতে সকলোবৰ নীতি নিয়ম। মেৰে বিহুতটো পালন কৰা হয়, যেনেকৈ ধৰি লোৱা আমাৰ ভোগালী বিহুত আহ চৰি ব'হাগ বিহুত আমি আহ এ প্ৰথম দিনা যিহেতু গৰু বিহু তো সেইদিনা আমি সকলোবোৰ মানুহে এক লগ হয় গৰুবোৰক পুখুৰীত বা নদীৰ কাষত লৈ যায় ধুনীয়াকৈ গা পা ধুৱাই বা নতুন পখাৰে বান্ধে লগতে লাও, বেঙেনা খুৱায় ত' সেইবোৰ বিভিন্ন এনেধৰণৰ নিয়ম যিহেতু আমাৰ ভোগালী বিহু চৰি বহাগ বিহুত পালন কৰা হয় ত সেইবাবে এইবোৰ মানে আমাৰ খুব বেছি ভাল লাগে দিয়াচোন।
হয় ভাল লাগে আৰু তাৰে নেক্স দিনা মা মানুহ বিহু পালন কৰা হয়, আমি। মাহ হালধিৰে গা ধু বহুত ভাল লাগে।
তুমি একেবাৰে ঠিকে কৈছা দিয়া যিহেতু আমাৰ তাৰ পিছদিনা যিহেতু। আমাৰ মানুহ বিহু পালন কৰা হয়। যিহেতু সিদিনা ৰাতিপুৱা আমি উঠিয়ে। অহ ধুনীয়াকৈ মাহ-হলধিৰে গা ধুই অ' নতুন পোচাক পিন্ধো আৰু নিজৰ ডাঙৰ মা দেউতাক বা ককা আইতাই ডাঙৰ ডাঙৰৰ পৰা আমি সন্মান লওঁ চ'ৰি আশীৰ্বাদ লওঁ আৰু সৰুক আমি সন্মান কৰো। তো এইবোৰ বিভিন্ন ধৰণৰ নিয়ম নীতি আছে দিয়াচোন আমাৰ বিহুৰ।
হয় আৰু আজিকালি সেইয়ে নিয়ম নীতিবোৰেই পালন- পালন কৰি অহ মানে গাঁৱৰ গাওঁ অঞ্চলৰ ফালে সেই নিয়ম নীতিবোৰ বেছি ভাল। ভালকৈ পালন কৰা হয়, আমাৰ চহৰৰ ফালে কিন্তু আজিকালি সেইবোৰ কমি গৈছে। অহ তাৰে ওপৰত তোমাৰ কিবা ক ক'ব লগা আছে নেকি মানে? চহৰত যে অ'।
তুমি একেবাৰে ঠিকে কৈছা দিয়া। যিহেতু চহৰ অঞ্চলত ইমান ভালকৈ পতা নহয়। দিয়াচোন যিহেতু আমাৰ চহৰ অঞ্চলত বেছিভাগ আমাৰ মঞ্চ বিহুৱে পাতা হয়। হয় তেনেকৈ মানে নিয়ম নীতিৰে আমাৰ চহৰ অঞ্চলত পতা নহয় দিয়াচোন কাৰণ যিহেতু এনেকুৱা সুবিধাদায়ক ঠাইও নাই দিয়াচোন। ত' সেইবাবে বেছিভাগ আমাৰ গাওঁতে ধুনীয়াকৈ পালন কৰা হয় যিহেতু বহাগ বিহু। কেইদিন চাৰিওফালে আমাৰ ঢোল পেঁপা মাতেৰে ৰজন জনাই থাকে। আৰু গধূলি হ'লে ডেকা গাভৰুসকলে একেলগ হৈ পেলাই বিহু নাচিব আহে বা হুঁচৰি গাব আহে ত' এনেকুৱা কিছুমান অহ।
আমাৰ যিহেতু বিহুত আমি কৰো, তো সেইবোৰ আমাৰ খুব বেছি ভাল লাগে দিয়াচোন।
হয় আৰু এনেও এ চহৰৰ ফালে ঠাই নোহোৱা ভালকৈ। ঠাই নোহোৱা মানে কি মানুহৰ বাবেই হৈছে সেইবোৰ আৰু এ আমাৰ নতুন প্ৰজন্ম বিহুৰ বাবে অ' জনাবৰ বিহু আমাৰ যে এটা ৰীতি-নীতিৰ বাবে জনাবলৈ আমাৰ নতুন প্ৰজন্ম প্ৰজন্ম। ত চৰকাৰেও বহুত অহ মানে এনেও আহ। কিছুমান দায়িত্ব লব লাগে তুমাৰ চাগে মনত আছে আমি দশম শ্ৰেণীতো প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ আমাৰ পাঠ্যক্ৰমত। বিহুৰ বিষয়ে পাইছো আৰু এ তেনেকৈয়ে চৰকাৰেও উম। কিছুমান এনেকে ল'ব লাগে যাতে আমাৰ নতুন প্ৰজন্মই আমাৰ আহি থকা প্ৰজন্মবোৰে বিহুৰ বিষয়ে জানিব পাৰে আমাৰ ৰীতি-নীতিবোৰ পাহৰি নাযায়।
তুমি একেবাৰে ঠিকে কৈছা দিয়া যিহেতু বিহুতি আমাৰ অতি পুৰণি এটা উত- সৱ ত সেয়ে আমি নিজেও পালন কৰিব লাগে যাতে আমাৰ আহিব লগা প্ৰজ প্ৰজন্মটোৰ বাবে মানে স সেই সিহঁতে জানে জানে যে আমাৰ কি ধুনীয়া। এ মানে উৎসৱ আছে অসমীয়া মানুহৰ ত সেইবোৰ আমি নিজৰ আহিবল গা প্ৰজন্মটো শিকোৱাৰ লগতে আমি এইবোৰ আমি বাহিৰতো প্ৰচাৰ কৰিব লাগে যিহেতু বাহিৰৰ বেছিভাগ মানুহে আমাৰ অসমীয়া বিহুটো বা অসমীয়া। মানুহৰ কথা বেছিকৈ নাজানে ত' সেইকাৰণে আমি এইবোৰ বাহিৰতো। প্ৰচাৰ কৰিব লাগে যাতে আমাৰ বাহিৰৰ মানুহখিনিও গম পায় যে আমাৰ ইমান ধুনীয়া। উৎসৱ পাৰ্বণ যে আছে।
হয় আৰু আজিকালি চ সম সামাজিক মাধ্যমৰ দিনত। বহুত বিদেশী মানুহেও এই সামাজিক মাধ্যমৰ পৰাই আমাৰ বিহুটি দেখি কিনে। আহে আমাৰ অসমৰ অসম ফুৰিবলৈ আহে আমাৰ অসমীয়া মানুহক লগ পাবলৈ আহে বিহু চাবলৈ আহে বহুত বিদেশী মানুহেও। এইবোৰ কেৱল হেৰি হৈছে ও সামাজিক মাধ্যমৰ বাবেই। সেইবাবে আমি বিহুটো আৰু প্ৰচাৰ কৰিব লাগে সকলো বিহুৱেই।
তুমি ঠিকে কৈছা দিয়া যিহেতু আজিকালি অ' কিছুমান মানুহে যিহেতু বাহিৰত পঢ়িবলৈও যায় বা কামৰ ক্ষেত্ৰতো যায় তো তেওঁলোকেও যিহেতু। আমাৰ অসমীয়া লোক সংস্কৃতিটোক প্ৰচাৰ কৰে বা তেওঁলোকৰ দ্বাৰাই আমাৰ বাহিৰৰ মানুহবোৰে আমাৰ অসমীয়া জাতি। বা বিহুটোৰ কথা গম পায় তো সেই তেনেকুৱা হ'লে আমাৰ খুব বেছি। ভাল লাগে দিয়াচোন যিহেতু আমি আমাৰ বিহুটোক লৈ আমি বহুত মানে গৌৰৱ কৰোঁ।
হয় আমাৰ বিহুটোক লৈ আমি বহুত গৌৰৱ কৰোঁ।
তুমি একেবাৰে ঠিকে কৈছা দিয়া যিহেতু বিহুতটো আমাৰ বাবে খুব এটা ভাল মানে আমাৰ। গৌৰৱৰ উৎসৱ যিহেতু আমি ধুনীয়াকৈ পালন কৰোঁ আৰু তুমিতো জানাই যে কাতি বিহুত আমি যিহেতু প্ৰধান। আমাৰ কৃষিসকলে পালন কৰে য'ত আমাৰ যিখিনি সময়ত মানে আমাৰ ভঁৰালত শস্য নাথাকে বা ধান ইত্যাদি নাথাকে তেতিয়া আমি এই বিহুটো পালন কৰোঁ যেনেকে ধৰি লোৱা আমি ৰাতিপুৱা আমি সিদিনা ধুনীয়াকৈ গা পা ধুই আ আমাৰ অ চোতালত সন্মুখতে আমি এডাল ধুনীয়াকৈ নতুন তুলসী গছ ৰুব ধুনীয়াকৈ তাতে ধাপ চাপ বনাই ধুই মচি সেই খিনি চাফ চিকুন কৰো আৰু সিদিনা গধুলি যিহেতু আমি তাত চাকি বা শৰাই আগবঢ়াও লগতে আমি খেতি পথাৰত আকাশ বাতি জ্বলাও। ত সেনেকুৱা বিভিন্ন ধৰণৰ আমাৰ বিহুত নিয়ম নীতি থাকে। যিবোৰ আমি পালন কৰি আহিছোঁ যিহেতু এইবোৰ আমাৰ চহৰত বেছিকৈ পালন কৰা নহয়। যিহেতু এইবোৰ আমাৰ গাঁওতে বেছিকৈ প্ৰচলিত ত' গাঁও অঞ্চলত এই এইবোৰ মানে চাবলৈ বেছি মানে মনোৰঞ্জন হয় দিয়াচোন যিহেতু গাঁৱত। ধুনীয়াকৈ পালন কৰা হয় তো সেইবাবে আমি বেছিভাগ গাঁৱতে। বোৰ বিহু উৎসৱবোৰ আমি পালন কৰিলে বেছি আমাৰ ভাল লাগে দিয়াচোন। আমি তাৰ নিয়ম নীতিবোৰো গম পাওঁ বা কেনেকৈ কৰে সেইবোৰো আমি গম পাওঁ ইয়া
হয় সেইকাৰণে আমাৰ মায়ে আমাক সদায় বেছিভাগ গাঁৱত লৈ যায় যাতে আমি নিয়ম নীতিবোৰ শিকোঁ আৰু আমাৰ আহিব লগা প্ৰজন্মকো যাতে আমি শিকাওঁ আৰু যাতে গাঁও অঞ্চলতে কেৱল নহয় আমাৰ চহৰ অঞ্চলত যাতে সেই নিয়ম নীতিবোৰ আগবাঢ়ি থাকে পিছ পৰি নাযায় সকলোৱে জানে
তুমি একেবাৰে ঠিকে কৈছা দিয়া আমি সেইবোৰ শিকিব লাগে বা আমাৰ আমি নিজেও আগ্ৰহ কৰিব লাগে যে কেনেকৈনো আমাৰ ইমান ধুনীয়া বিহুটো পালন কৰে কি কি নিয়ম আছে বা কি কি ধৰণৰ আমাৰ উম অ আমাৰ জাতিটোৰ কি কি ধৰণৰ মানে অ আমাৰ নিয়ম নীতি বোৰ আছে ত সেই আমি জনা সেইটো আমাৰ নিজৰে দায়িত্ব দিয়াচোন যিহেতু আমি অসমীয়া ত সেয়া আমি অসমীয়া জাতিটোৰ বিষয়ে খুব ভালদৰে জানিব লাগে আমি বেলেগকো ক'ব পাৰো যে আমাৰ জাতিটোৰ বিষয়ে
হয় তুমি ঠিকে কৈছা আমি আমাৰ অসমীয়া জাতিটোৰ বিষয়ে আনক জনাব জনাব লাগে আৰু আমি আমাৰ অসমীয়া জাতিৰ বাপতি সাহন আমাৰ বিহুতোৰ বিষয়েও সকলোকে জনাব লাগে তেতিয়াহে আমাৰ ভৱিষ্যতে আৰু ভাল হব আমাৰ জাতি তোৰ ভৱিষ্যয়ত আহ বিলন হেৰি হৈ নাযায় লুপ্ত হৈ নাযায় আমাৰ জাতিটো আৰু আগবাঢ়ি যাব বিহু আৰু আগবাঢ়ি যাব
তুমি একেবাৰে ঠিকে কৈছা দিয়া পিছে আজি মোৰ তোমাৰ লগত এই বিষয়টো আলোচনা কৰি খুব ভাল লাগিল।
বহুত ভাল লাগিল আমি আকৌ বিহুৰ বিষয়ে নিশ্চয় আলোচনা কৰিম।
ঠিক আছে তেতিয়াহলে আজি ইয়াত
অ, ঠিক আছে দিয়া।